আহ
হেল্ল'
কি কৰি আছা
এয়া বহিছো ভাত পানী বনাই আজুৰি হৈছো
অ ভাতনি খুৱাই নাই নেকি
নাই খোৱা আমাৰ অলপ খোৱা দেৰি হয়
অ ', -অ ', - অ ',
দেইকে হয়
তাকে ভাত কিহৰে বনালা আজি?
আজি, ভাত মাংস আছে।
মাংস আছে ভাত আজি ।
উম ', কয়লাৰ মাংস।
কয়লাৰ মাংস অ ',
চাৰিআলিলৈ ওলাই গৈছিলো সন্ধিয়া সময়ত লৈ আহিলো এক কেজি এটা।
ঠিকেই আছে।
বতৰটোও ধুনীয়া পাইছোঁ আজি খাবলৈ।
তেতিয়া আজি মাংসই ভাত খোৱা হ'ব।
উম', তোমালোকে খালা নি?
নাই আমাৰ বনাইহে আছে বাৰু দেই মানে এনে সোনকালে খাওঁ। কিন্তু আজি, ঘৰত মানে গোটেই মানুহকেইটা নাই গতিকে এতিয়ালৈকে ভাত খোৱা হোৱাই নাই আছিল।
অ ', কিহে বনাইছা আজি?
তাকে আজি আমাক ঘৰুৱা শাক পাচলি জিকা, ভেন্দি, তোমালোকৰ খেতি কৰিছে নাই?
আমাৰ খেতি হৈছে বাৰু। বৰটা ভাল হোৱা নাই খালি। এ', অলপমান গছ ছাগলীয়ে অনিষ্ট কৰিলে।
অঁ', অ', - অ', - অ ',
ত',
আচ্ছা,
তাৰপিছতে আৰু অনিষ্ট কৰা আৰম্ভ হৈ গ'ল।
আমাৰ বাৰু তেনেকুৱা কোনো ধৰণৰ অনিষ্ট নাই মানে আমাৰ এতিয়া বাৰিৰে শাক পাচলি যথেষ্টখিনি ভাল হৈছে বাৰু।
অ', কি- কি খেতি লগাইছা?
আমাৰ এতিয়া খেতি জিকা খেতি এতিয়া ফুলিছে বাৰু জিকা খেতি। বাকী বডি মাহৰ খেতি ধুনীয়া আছে। বুডিমাহৰ খ এই', আমাৰ আমি ডেইলি -ডেইলি দুই তিনি কেজিকৈ ছিঙি থকা হৈ যায় আৰু ডাঙৰকৈ অলপ, ৰোৱা হৈছিলে। বজাৰলৈ কোনোবা বিচাৰি আহে তেতিয়া বজাৰলৈ দিওঁ আৰু এনেই আমি গৈ পেলাই বজাৰত বিকা মানে নকৰোঁ।
অ',
তাৰপাছত আকৌ ভেন্দি খেতি যথেষ্ট হৈছে এইবাৰ আমাৰ।
অ', -অ ',
লগবৰ কথা
কেতিয়াবা সেইফালে গ'লে সোমাই লৈ আনিব লাগিব অলপমান
অঁ কেতিয়াবা আহিলে লৈ যাব পাৰিবা ভেন্দি তাৰ পৰা আকৌ এতিয়া ৰঙালাও কৰিছোঁ ৰঙালাও ফুলিবলৈ আৰম্ভ কৰিছে
অ
তাকে ভাল পদ্ধতিত কৰিলে আমাৰ মাটিত ভাল খেতি হয়
তোমালোকৰ মাটিও সৰহ যে
মাটিও ওখ হয়
বাকী খেতি বাতি
খেতি বাতি এতিয়া পথাৰ খেতি আমি এতিয়া কঠীয়া পৰা হৈছে বাৰু এটা খেতি হাল বোৱা হৈছে লাহে লাহে খেতি কৰিম
ঘৰতে কৰিছে নে
ঘৰতে ঘৰতে গোটেইখিনি মাতি ঘৰতে আমাৰ
অ
বাকী এতিয়া পশুপালনৰ ওপৰত কাম কৰি আছোঁ আৰু
অ পশুপালনৰ ওপৰত কি কৰি আছা তুমি
পশু মানে আমি এতিয়া ঘৰতে গৰু ৰাখিছো জাৰ ৰাখিছো আমাৰ তিনিজনী জাৰ্চি গাই আছে
উম
সেই তিনিজনী জাৰ্চি গাইত ধৰা আমাৰ এতিয়া গাখীৰ দেইলি আ দুই বেলা মিলাই পেলাই তিনিটা তিনিটাকৈ বাৰ লিটাৰ আমি ডেইলি এটা গড় হিচাপত আমি দি থাকিব পাৰোঁ গৰু ব্যৱহাৰ তাকে গৰু পৰা আমি সেইটো গাখীৰ দৈনিক বাৰ টাৰ হিচাপত আমি বিকি থাকিব পাৰোম
উম পনীৰ দৈ এইবোৰ বনোৱা নে
পনীৰ দৈ মানে দৈ যেতিয়া কোনোবাই যদি কয় সৰহ পৰিমাণে লাগে তেতিয়া আমি দৈ বনাই দিওঁ বাকী পনীৰ বিয়া বাৰু তেনেকুৱা গৃহ কৰ্ম যদি হয় তেতিয়া আমি অৰ্ডাৰ থাকিলে পঠাও কিন্তু পনীৰটো বিশেষকে আমি ঘৰতে খাবলৈহে কেতিয়াবা পনীৰটো বনাওঁ কিন্তু তেনেকে ব্যৱসায় ভিত্তিত আজিলৈকে পনীৰটো কৰোৱা নাই
অহ
কিন্তু অৰ্ডাৰ পালে ধৰা আমি বনাই দিম কেতিয়াবা তোমালোকৰ যদি পনীৰ হওঁক বা মিঠাই হওঁক কেতিয়াবা যদি লাগে তেতিয়া ক'বা আমি অৰ্ডাৰটো কনফাৰ্ম কৰি দিম আৰু
উম জনাম জনাম আজিকালি লাগিয়ে থাকে নহয়
লাগে লাগে
গাঁৱত বিয়া
গাঁৱত বিয়া সবাহ ওলালে ত দৈ গাখীৰ হওক তাকে আগতীয়াকে জনাবা যাতে আমি প্ৰস্তুত হব পাৰো আৰু
উম জনাম জনাম
তাকেহে তোমালোকৰ গৰু পুহিছে নে নাই
উম গৰু আছে আমাৰ আমাৰ জাৰ্চি গাই নাই আমাৰ এই থলুৱা গাইহে দুজনী
খবৰ লব আহে আমাৰ আকৌ সেই গৰুৰ লগতে ছাগলীও অলপ সৰহকৈ এনেকৈ হেৰি কৰা হয়
অ আমাৰও আছে ছাগলী
অ তাকে ব্যৱসায় ভিত্তিত মানে এইটো বৰ্তমান কৰি থকা হৈছে অ বৰা ক পা আহিছ এ এনে ছাগলী আমাৰ যথেষ্ট মোটামুটি ছয়ত্ৰিশটা মান ছাগলী আছে
অ ফাৰ্ম ফাৰ্ম হিচাপে ৰাখিছা ন
ফাৰ্ম হিচাপে মানে এটা যিহেতু টো আমাৰ যথেষ্টখিনি মাটি আছে গতিকে আমি এটা মাটি ঘৰ বনাই পেলাই চাগে এ ব্য ব্যৱস সায় ভিত্তিত ছাগলীটো এটা ভাল লাভজনক এটা ব্যৱসায়
হয় হয়
কিন্তু ধৈৰ্যটো মেইন কাৰণ ছাগলী গাখীৰৰ দৰে আমি দৈনিক উৎপাদন ছাগলীৰ পৰা লাভ নকৰোতো
উম হয় হয় তোমালোকতো বহুত আগৰ পৰাই কৰি থকা ন ককা আইটা দিনৰ পৰা
হয় হয় আগতে আগৰ পৰা আছিলে কিন্তু আগৰ আগতে যেনিবা আমাৰ বেছি বহল পৰিসৰ নাছিলে বা বেছি ডাঙৰ ব্যৱসায় ভিত্তিক নাছিলে কিন্তু বৰ্তমান আমাৰ তিয়া পৰিশল যেতিয়া আমাৰ বৰ্তমান আধুনিক যুগ গতিকে বজাৰ চাহিদা অনুসৰি আমাৰ ব্যৱসায় বহল কৰি থকা হৈছে বা আমি কেনেদৰে কৰিলে ভাল উৎপাদন হব সেইখিনি কথা চিন্তা কৰি বনাইছো আৰু
উম উম অ মাছে পুহিছো উম ব্যৱসায় মাছ কৰি আছো বৰ্তমান
আচ্ছা মানে ডাঙৰ ফিচাৰী খনাই পেনাই মানে নহয় জানো
আমাৰ ফিছাৰী দুটা আছে তিনিবিঘা আৰু এটা দুবিঘা
আচ্ছা এয়া কেনেকুৱা কি ধৰণৰ মাছ ৰাখা তোমালোকে
আমাৰ থলুৱা মাছ এই ৰৌ বৰালি
বৰালি
অ লোকেল মাছ চব পাবা
আচ্ছা ব্যৱসায় ভিত্তিতে কৰা মানে তোমালোকে যিখিনি পোৱালিখিনি নিজৰ ঘৰতে উৎপাদন কৰা নে বাহিৰৰ পৰা আনি লোৱা
অ পোৱালি খিনি ঘৰত উৎপাদন নকৰো
হয়
বাহিৰৰ পৰা আনি কৰো আৰু উম তিনি চাৰি বছৰকে ৰখাও মাছ
আচ্ছা তিনি বছাৰ যথেষ্ট ডাঙৰ হ'ব
যথেষ্ট দাঙ হয় বছৰি ভৰাও আকৌ বছৰিও উলিয়াও তিন বছৰ হোৱাখিনি উলিয়াই দিও আকৌ নতুনকে সুমুৱাও
ঠিকে আছে তেনেকে ব্যৱসায় বৃত্তিত কৰিলে তেতিয়া মীন পালনতো যথেষ্ট আমি লাভ
পাও পাও অ বজাৰত টো ভাল চাহিদা আছে যে মাছৰ
হয় হয় কিন্তু আমি পুখুৰী আমাৰো আছে কিন্তু পুখুৰীত আমি তেনেকে মাছৰ ব্যৱসায় ভিত্তি কৰা নাই কিন্তু ঘৰতে খাবলৈ মাছ পুহিছোঁ কিন্তু আমি সেই পুখুৰীত অঁ
অলপ ডাঙৰকে খান্দি তোমালোকেও ব্যৱসায় ভিত্তিত কৰিব পাৰা
নহয় বৰ্তমান এইখিনি যিখিনি আমাৰ বৰ্তমান আছে গৰু ছাগলী এইখিনিকে আমি বৰ্তমান মানে চোৱা চিতা কৰি আছো কিন্তু লাহে লাহে এইখিনি পদক্ষেপ ল'ম আৰু
হয় হয় অ
তাকে আমাৰ যিটো পুখুৰী আছে পুখুৰীটোৰ মানে বিশেষকৈ আমি হাঁহ পালনৰ ওপৰতো এৰি দিছো মানে পুখুৰী কাৰণে আমি মাছলৈ ইমান গুৰুত্ব দিয়া নাই
অ হাহ পালনো কৰিছা ন
হাঁহ পালন মানে পুখুৰীটো ওপৰতে চাং দি ঘৰ বনাই পেলাই তাতে হাঁহ পোহাৰ ব্যৱস্থা কৰিছো
অ কিমান মান হাঁহ ৰাখিছা
এতিয়া হা বেছি নাই সাঠি
আহ
মানে সময়ে সময়ে কণী হাহৰ কণীটো পাৰে কিন্তু আমাৰ এই দানা খুৱাই থকা হয় যে সেইকাৰণে কণীতকে বেছি উৎপাদন আমাৰ মাংস সটোত বেছি গুৰুত্ব দিয়া হয়
অ মাংসত দিয়া ন
মাংস মানে এতিয়া কেতিয়াবা যদি হাঁহ লাগে বা খানা পিনা পাতিলে তেতিয়া খবৰ কৰিলে হাঁহ পাবা
অ জনাম এনেও মাঘৰ বিহুৰ সময়তে হওক
অ বিহুৱে হওক কাবা হওক তেনেকুৱা আমি এ পাৰ্টি কৰিবলৈ হলে হাঁহ লাগে।
লাগেই।
তাকে। এয়া বৰ্তমান সময়ত পোপালন। উম।
আমাৰ ফাল আমাৰ ফালে আহিলে ।সোমাবা কেতিয়াবা এইটো চাইডে।
সোমাম সোমাম সোমামসম কেতেবা। তুমি আহিলেও কেতিয়াবা এফালে সোমাবা।
সোমাম সোমাম।
এতিয়া কেনেধৰণও কৰিছে। পশুপালন কিবা কিবি সেইখিনিয়ে তুমি চাবা আৰু।
হয় হয় বহুত খিনি শিকিবলগীয়া আছে তোমালোকৰ পৰা।
তাকে তাকে। যথেষ্টখিনি আমাৰ কাম চলি আছে বৰ্তমান।
উম।
গতিকে আহিবা কেতিয়াবা চাবা চাই পেলাই নিজেও তুমি এই বস্তুখিনি লৈ পেলাই নিজেও এনেকুৱা ধৰণৰ কাম নিজে কৰিব পাৰিবা।
ছাগলী বাহিৰলৈ পঠিওৱা নে তোমালোকে বিক্ৰী কৰিবলে।
অ ছাগলী ছাগলী আমাৰ সময়ে সময়ে তোমাৰ এতিয়া যদি তুমি ধৰা তোমাক লাগে যে বাৰ কেজি পোন্ধৰ কেজি ওজনৰ ছাগলী লাগে তেতিয়া আমাৰ ইয়াত পাই যাবা। বাকী বিভিন্ন প্ৰজাতিৰ ছাগলী ৰাখোঁ আমি আমি।
অ, অ। কেইবাটাও প্ৰজাতি আছে ন ছা ছা।
ছাগলী বহুত প্ৰজাতি আছে আমাৰ এতিয়া। থলুৱা প্ৰজাতি খিনি বেলেগ। বাকী বেলেগ বেলেগ। ৰাইজৰ মানে পৰিৱেশ অনুসৰি ছাগলী গঠনটো বেলেগ বেলেগ হৈ যায়।
হয়, হয়।
বেলেগ অঞ্চলত যিখিনি ছাগলী থাকে। সেই ছাগলীখিনি আমি আনো। আনি পেলাই ইয়াত তেনেকুৱা এটা এনভাইৰনমেন্ট বনাই পেলাই। আমি সেইটো তাৰ দানা পানী খুৱাই পেলাই সিহঁত মাংস বিশেষকে আমাৰ ছাগলী উৎপাদন কৰো মাংসৰ ওপৰত আমি গুৰুত্ব দিওঁ।
হয়, অ।
গতিকে মাংস সেই হিচাপে আমি পশুপালনৰ ব্যৱসায়। টো কৰি আছো। তাকে হে।
আমাৰ বাৰু অকলে মীন পালন মীন পালনটোতে গুৰুত্ব দি চলি আছো আৰু
ঠিকে আছে ঠিকে আছে ঠিকে আছে। অ তেতিয়া তাকে হে তেতিয়া ঠিক। ঠিক আছে দিয়া এতিয়ালৈ সামৰো মোৰ ভাত খাব হ'ল খাই পেলাই শুই থাকোঁ আৰু
অ ঠিক আছে দিয়া হ'ব।